আহ কোৱা অ কোৱা শুনি আছো।
আছা
মই এনে বাহিৰলৈ ওলাই আহিছিলো অলপ।
আচ্ছা ক'ত ক'ত ওলাই গৈছা?
এনে ৰাস্তা পানী অলপ ওলাই আহিছিলো তুমি কি কৰি আছা?
অ মই নো এনেই ঘৰতে আছো দিয়া মইতো এতিয়া ওলাবই। পাৰ নে ক'তো মানে যাম বুলি ভাবিছিলো কিন্তু সেনেকাে যোৱা হোৱাই নাই লগ কেইটাৰ লগত। যাম বুলি ভাবিছিলো। এ তুমি কি অকলে ফুৰি থাকা নে নে লগ এটাৰ লগতে ফুৰি থাকা।
অ কেতিয়াবা লগকেটাৰ লগতো যোৱা যায় গুচি যোৱা যায় আৰু কেতিয়াবা অকলে যোৱা যায়। মই এতিয়া বৰ্তমান অকলে আহিছো।
অ কি বহুত দূৰতে আহিছ নে কি?
নাই ঘৰৰ মানে অলপ ঘৰৰ কাষতে হয় বাৰু অলপ ওলাই আহিছো আৰু। উম মানে ভাল নালাগে নহয় ঘৰতে বহি থাকিব।
হয় হয় ঠিকেই ক'লা সেইটোতো হয় মই। এতিয়া কি কৰো এতিয়া ঘৰতে বহি থাক বহি আছো দিয়া কলেজৰ শেষ হ'ল মোৰ। তে এতিয়া ত ঘৰত। ততে বহি আছো কিনো কৰিম এতিয়া ঘৰত বহি কিটা ঘৰৰে কাম বোৰ আছে। বহুত ধেৰ কাম আছে ন ঘৰতো ঢেৰ থাকে সেইবোৰ কৰো আৰু আৰু ম হয় আৰু এনেই তুমি এনে কতও নোযোৱা নেকিএনে বহি এনেই থাকা নে। ঘৰতে
উম মই এনেই থাকো ঘৰতে বাৰু এতিয়া বৰ্তমান একো কাম নাই বহি আছো বাৰু তুমি
আচ্ছা এনে বহি আছ ন মই হয়।
যিমান কোৱালিফিকেশ্যন হয় তাৰ বিপৰীত কাম বোৰ নাপায় সেইকাৰণে কাম কৰিব মন নাযায়।
ঠিকেইে ক'লা তুমি আজিকালিতো যিমানো ডিগ্ৰী শেষ কৰি কিনে বহিবই লাগে। সেইকাৰণে মোৰ। য়া ডিগ্ৰী শেষ হ'ল তথাপিও বহিয়ে আছো দিয়া ঘৰতে এনে বহি আছো কি কৰো আৰু ন? আজিকালি কামো বিছ পোৱা নাযায় সেইটোয়ে হয় আৰু কি কৰিম ন আজিকালি বহুতে মানুহ-মানুহ হৈছে বেছি মানুহ হৈছে। কাম কম হৈছে ন? সেইকাৰণে তো। আজিকালি পোৱাই নাযায় আজালি প্ৰাইভেট জবোৰ কৰা কৰিবলৈ বহুত মানে ভাবিব লাগে তোমাৰ প্ৰাইভেট জবতটো তোমাৰ কেনেকুৱা থাকে ন মানে মানে তোমাৰ এইটো পাৰ্মেণ্ট নাথাকে ন সেইকাৰণেতো।
হয়'- হয়'।
মই ভাবিছিলো এটা প্ৰাইভেট জব কৰিম বুল কিন্তু এতিয়া চাৰ্টিফিকেট নাই ন এনে বহি আছো দিয়া আৰু তুমি এনে কিবা জব কৰি পাইছ নে আগতে?
উম, তেনেকুৱাতো জব একো কৰা নাই বৰ্তমান মই ইণ্টাৰ্ণশিপপৰ মই অলপ পৰিৱেশৰ বিষয়ে এনে এইটো কৰিছিলো।
অ', আটছা মই সেনেকুৱা কৰিছিলো দিয়া ইণ্টাৰ্ণশিপ কৰি ছিলোঁ মই এটা ফাৰ্মাচীত কৰিছিলোঁ ইণ্টাৰ্নশিপ অ, তোমাৰ এমাহ অ', কৰিলো তাতে। অ', এনে মেডিচিনৰ এইটো তোমাৰ চেল কৰিব লাগে সেইটো আৰু ভাল সেইটো শিকাই নাই কিন্তু একো ইণ্টাৰ্নশ্বিপ কৰি তোমাৰ। এ, হয়। সেইটোটো মানে তোমাৰ ইন্টাৰশিপ কৰিও একো লাভ নাই তোমাৰ ভাল কিবা ইণ্টাৰ্ণশিপ কৰি বেলেগ ভাল ঠাইত কৰিব লাগে। ভাল এটা বিজনেছ মানে কোম্পানীত কৰিলে ভাল হয় ইণ্টাৰ্ণসিপ। এনেই সৰু সুৰা ইন্টাৰণশ্বিপ কৰিলে একো লাভ নাই আজিকালি যেনো তুমিও
সেইটোৱেটো এইটো ইণ্টাৰ্নছিপ কি আৰু কি কবা এই একে ফকতীয়া তোমাৰ কিন্তু আমি যিহেত টো ৰিচাৰ্চ কৰিছো বানপানীৰ বিষয়ে বানপানী য সমস্যাবোৰ আৰু তোমাৰ পৰিৱেশৰ সময়
অ', তুমি পৰিৱেশৰ কৰি কিন্তু হ'লেও ন তোমাৰ এইটো-এইটো নলেজটো হ'লেও একো নহয় আজিকালি জবৰ কাৰণে সেইবোৰ নলেজ যদি একো নহয় গম পালানে? আজিকালি মানে জব কৰিবলৈ বেলেগ-বেলেগ ফিল্ড আছে তোমাৰ অ তুমি যেনেকুৱা বানপানীতো কৰিলা তুমি ঠিকে ক'লা সেইটো তুমি মানে সেইটো ফিল্ডত গ'লে তোমাৰ কাৰণে ভাল হয় কিন্তু সেইটো ফিল্ডত নগলে তোমাৰ সেইটো কাম নকৰি ন সেইটোটো কাম কেতিয়াও নাহে ন? সেই এনে আৰু মানুহে কৰে আৰু বহুত কিবা কিবি শিকি থয় যেনেকুৱা বহুত কিবা কিবি আজিকালি মানুহে ডান্স শিকে গান শিকে বহুত কিবা কিবি বেলেগ-বেলেগ শিকে ন স্কিল বোৰ সেইবোৰ তোমাৰ সেইবোৰতে কাম মানে যেনেকুৱা তুমি যি লাইনত যাব খোজা সেইটোয়ে শিকিব লাগে তোমাৰ। এনেই শিকি কিনে লাভ নাই এনেই মইও শিকি শিকিলো এনেকুৱা মই এবাৰ ডান্স শিকিছিলো এবাৰ অ', মোৰো এনেই গৈছে আৰু এনে এবিছৰ ডান্সত গ হ'ল আৰু এবাৰ মই চিলাই শিকিছো। সেইটো মোৰ মানে এনে তুমি হেনেকোৱা কিবা শিকিছিলা নে স্কিল?
কিহৰ?
মই এই চিলাই শিকিছিলো তোমাৰ কাপোৰ চিলোৱা যে।
অ', মই অ, মই এটা স্কিল শিকিছিলো তোমাৰ কি বুলি কয় উম, তোমাৰ চেলচৰ, চেলচৰ কাৰণে মোৰ ট্ৰেইনিং দিয়া হৈছিলে মই দু তি তিনি মাহৰ ট্ৰেইনিং কৰ্চ আছিলে। মানে আমাৰ তাতে নলেজটো কেনেকুৱা গেইন কৰিব লাগে মানুহৰ লগত কেনেকুৱা কথা
হয় হয় এইটোতো ভাল হয় তুমি ভাল শিকিছাচোন সেইটো তুমি কত শিকিছিল
এইটো মই আমাৰ ইয়াত তে অ উ এটা এইটো আই চি আই চি কোম্পানীয়ে মানে সেইটো প্ৰভাইড কৰিছিলে স্কিল দৰ কাৰণে ইয়াতে গুৱাহাটীত গুৱাহাটী শিকিছিলো। তাৰ পিছত আহ তিনমাহ মান শিকিলো আহ তোমাৰ আহ গ কেনেকুৱা মানুহৰ লগত কথা পাতে
আচ্ছা আচ্ছা হয় তুমি ভালেই শিকিছা দিয়া মোৰো সেই টো স সেইবোৰ শিকিব মন আছে তেনে মই তোমাক কলো ন যে মই চিলাই শিকিছিলো তোমাৰ আৰু এ তোমাৰ ডান্স সেইবোৰ কাম নাহে আজিকালি। মানে সেইবোৰ ফিল্ডতে যাব লাগে যে চিলাই শিকিলে তুম সেইটোতে যাব লাগে। আৰু তোমাৰ সেই ডান্স শিকিলে সে এইটো ফিল্ডতে যাব লাগে । মানে, তেতিয়াই তোমাৰ এইটো কাম আহে, এনেই তোমাৰ লাভ নাই আৰু আজি-কালি, আজি-কালি কিবা এটা জ্ববৰ কাৰণে বেলেগ কি, স্কিল শিকিব লাগে না । যিহেতু তুমি ক'লা, মানুহৰ লগত কেনেকা কথা পাতিব লাগে । কেনেকা ইণ্টাৰভিউ দিব লাগে সেইবোৰ মই নাজানোৱে মানে, ইণ্টাৰভিউ
প্ৰেজেণ্টেচন, তোমাক অ, তোমাৰ, আমাৰ তাতে কি কি শিকাইছিল মোক মই ভালকে বুজাই দিব পাৰিম ।মানে, মানুহৰ লগত, বহুত মানুহৰ লগত, আমাৰ বহুত মানুহে নিজকে নিজে কাম আপোনাৰ নিজকে অঁ, সি গ্ৰৌথ কৰিব নোৱাৰে । তেনেকে মানুহৰ লগত কথা পাতোটে ভয় কৰে। আ তেনেহ'লে মাইকত কথা পাতি তোটে ভয় কৰে । উম, সেইটো ডেভল্পমেণ্টৰ কাৰণে আমাক ভালকে তিনিমাহৰ ট্ৰেইনিং আছিলে। মই দুই মাহটে মোৰ কৰ্চ কমপ্লিট কৰি দিছিলো । তোমাৰ প্ৰেজেন্টেচন দিব দিছিলে আৰু তাৰ প্‌ পিছত নিজৰ বিষয়ে ক'ব দিছিলে । তাৰপিছত আঁ, আজি-কালিটো জানাই, চব বস্তুত ইংলিছ, ইংলিছ ব্যৱ হাৰ হ'য় । তাৰ কাৰণে আমাক ইংলিছত আপোনাৰ নিজৰ ইণ্ট্ৰডাকশ্যন বা নিজৰ ৰাজ্যৰ বিষয়ে নহ'লে অস্‌-
হ'য়, হ'য় এইতোটো ঠিকে ক'লা তুমি। সেইতোটো আমি কলেজতো শিকিছিলো দিয়া। সেইবোৰটো সকলোৱে যে শিক্‌
অঁ, আমি মানে, মাইকত আলোৰচনা কৰিবলৈ দি আহে। সেইকাৰণে আমাৰ সেইটো কৰোতে, কৰোতে মানে, মান্‌ মানুহৰ লগত কথা পাতোটে, মানে, কন্‌ফিডেণ্ট কেনেকে আনে মানুহৰ কি কথা পাতি আছে, সেইটো কেনেকুৱা কথা পাতিব লাগিব। সেইবোৰ মানে ভালকে শিক্‌ শিকিবলৈ পাৰো। শিকাইছিলে আমাকে আৰু সেইটো শিকোৱাৰ পিছত মানে মানুহৰ লগত কথা পাতোটে আৰু কিবা হ'য়। এনেকুৱা মানে ভয় -চয় লাগে। সেইটো নাই বাৰু । তাতে স্কিল কৰিকে কিবাটো ডেভল্প হৈছে, মই গম পাইছোঁ । নিজকে নিজক ইনপ্ৰুভটো হৈছে। সেইটোৱে আৰু সেইকাৰণে নিজকে নিজক ইনপ্ৰুভ কৰিব লাগে। নিজকে নিজে এনেকুৱা লাজ, কিছুমানে বহুত ভাৱে, এ এইটো ক'লে মানে লাজে সৈতে পাম নিকি সেনেকুৱা, এনেকুৱা।
হ'য়, হ'য় ঠিকে ক'লা তুমি । অঁ ঠিকে ক'লা । সেনেকুৱা মইয়ো ভাবিছিলো দিয়া, মই স্কিল শিকিম বুলি। এনেকুৱাটোত শিকা নাই ।এনেই কলেজত যেত্‌ তে ইণ্টান্তচিপ হৈছিলে ন' । তেতিয়া এনেই এক্সট্ৰা ক্লাছ হৈছিল ।তাতে মইয়ো শিকিছিলো দিয়া প্ৰেজেণ্টেচনটো।এনেই ইণ্টাৰভিউটো কনেকা দিয়ে সেইটো মইয়ো নাজানো। মইতো শিকা নাই মানে, সেইটো এনেকা টেষ্টটো কৰা নাই মানে, কেতিয়াও । তোমাৰ এইটো শিকিছিলি যে এইটো মানে, প্ৰেজেণ্টেচন কেনেকা দিব লাগে। তোমাৰ ইংলিছত প্ৰেজেণ্টেচন কেনেকা দিব লাগে? কি কৰিব লাগে? সেইবোৰ শিকিছিলো বৰ ভাল লাগিছিল সেনেকে দি ন'? তোমাৰ বহুত কিবাকিবি স্কিল ডেভল্প হৈ যায় সেইবোৰ শিকিলে আৰু মই, মোৰ মতেটো সেই টোৱে কওঁ যে স্কিলবোৰ শিকিব লাগে । তোমাৰ বহুত আজি-কালি অকল পঢ়া- শুনা সেইটো হ'লে নহয় আৰু।
অ তুমি ঠিকেই ক'লা মানে, আমাৰ ইণ্টাৰভিউ তুমি ক'লা নহয় ইন্টাৰভিউ কেনেকা দিব লাগে ইন্টাৰভিউ ক'ব গ'লে তোমাৰ হ'ল -নিজৰ বিষয়ে ক'ব লাগে লাগে আৰু তুমি কি বস্তুৰ কাৰণে ইণ্টাৰভিউ দি আছা? সেইটো কাৰণে অলপ ৰিচাৰ্চ কৰিকে তুমি তাৰ বিষয়ে অলপ জানিকে তুমি যাব লাগে। মই যেনেকোৱা তুমি অ, কিবা তুমি কিবা কোম্পানীতে গলা, সেইটো কোম্পানীৰ বিষয়ে তুমি ভালকে
অ, এইটোতো হয় । এইটোতো মই চাইছিলো ভিডিঅ'ত তোমাৰ ইন্টাৰভিউত এইটো সুধে । যোনটো কম্পানীত তুমি কাম কৰিব বিচাৰা সেইটো কোম্পানীত তুমি, অ-কেতিয়া স্থাপিত হৈছে কম্পানীটো আৰু কি
সেইটো নুশুধে নেকি? ম মই, মই শুনিছোঁ এইবোৰ মানে ইস স্থাপিত-চিস্থাপিত নুুসুধে তোমাৰ মই কৈ দিওঁ, মই ইণ্টাৰভিউ আজিলৈকে বহুত দিনো চাগে কিন্তু মই কৰা নাই জবটো পাইছিলো এনেকোৱা কৰা নাই মানে এই অ এইটো বিষয় সোধে, তুমি কিয় জইন কৰিব বিচাৰা? তুমি কিহৰ কাৰণে কাম লাগে? তোমাক কিহৰ কাৰণে নে এনেকোৱা? তাৰ বিষয়ে ক' সেনেকোৱা সোধে আৰু তোমাৰ যেনেকোৱা নলেজ আছে, তুমি তেহঁতৰ লগত তেনেকোৱা পাতা কথা পাতা সেইবোৰে চাই। আৰু বেচিকেলি তোমাৰ অ যিমান সেইটো আছে সেইবোৰে চাই আৰু কনভি
অ কনফিডেন্সটো মেইন হয় ঠিকেই ক'লা। কনফিডেন্সটো হবই লাগে তোমাৰ ন এইটো ইণ্টাৰভিউ দিয়াৰ কাৰণেতো।
কনফিডেন্সটো মেইন হ'য় সেইটোৱেই তোমাৰ বেচিকেলি চোৱা যায় আৰু তুমি কথা পাতা কেনেকোৱাকে সেইটো চোৱা যায় আৰু কিছুমান থাকে ইণ্টাৰভিউ যাওতে ভৰি সিলাই থাকে
অ হয় এইটোতো হয় মই এবাৰ চাইছিলোঁ মোৰ লগৰীয়া আছিল ইণ্টাৰভিউ দিবলৈ গৈছে মানে বহুত বৰ ভয় খাই কিনে মানে কান্দিয়ে দিছে তাই সেনেকোৱা হৈছিল মানে। কোনোবা এনেকোৱা থাকে কান্দি দিয়ে মানে। এইটো ইণ্টাৰভিউ এনেই আছিল আৰু জবৰ কাৰণে নাছিল আৰু এনেই লৈছে আৰু টেষ্টৰ কাৰণে তোমাৰ। তেতিয়া মানে তাই কান্দি দিছিলে। বৰ ভয় খাইছে ন তেনেকোৱা থাকে আৰু ভয় খাই দিয়ে আৰু কেতিয়াবা দিয়া নাই ন। আৰু এনেকা মানে কি কাৰ লগত বেছিকে কমিউনিকেশ্যন কৰাত এইটো মেইন জানিব লাগে আৰু কমিউনিকেচন কৰিবই নাজানিলে আমি কেতিয়াও ইন্টাৰভিউটো কৰিব নোৱাৰোঁ ভালকে
নিজৰ কথা বতৰাটো স্কিলটো নিজে ডেভেলপ
হয় হয় তোমাৰ এইটো ভাল হল কিন্তু সদায় বেলেগৰ লগত কমিউনিকেশ্যন ভালকে কৰিব লাগে ভালকে কমনিচেন কমিউনিকেচন কৰিলে দুজনৰ তেতিয়া এজনৰ শুনিবও লাগে আৰু আনজনৰ মানে এইটো বোজি যাবও লাগে সেনেকোৱা হ'ব লাগে। হয় নে মানে এনেকোৱা কথা ক'ব লাগে যে আন জনে বুজিও পায় আৰু মানে সেইটো এনেকোৱা কথা নহয় যে যে আমি যেনেকোৱা কলো কিবা বেয়া কে কৈ দিলো হয় ন সেনেকোৱা কব নালাগে ন। হয় সেইকাৰণে মানে এই ইটো ভাল হয় তোমাৰ মানে তুমি যি শিকিলা ন সেই স্কিলটো বৰ ভাল শিকিলা। মই সেনেকোৱা মই ভাও মই চাওঁ দিয়া মই সেইবোৰ শিকিম বুলি ভাবিছোঁ। অ কেতিয়াবা মই চাম দিয়া মই শিকিম দিয়া ঠিক আছে দিয়া ভাল লাগিল অ। দিয়া থেংকইউ।